হেল্ল' শুনি আছানে?
শুনিছোঁ অ'।
কি কৰিছা?
ভাত কেইটা খাই পেলাই বহিছো
অঁ অঁ এয়া এনেই শুই আছো গৰমত কি কৰিবা
বেয়া কম গৈছে দেই
তাকে ওলাই যাব নোৱাৰ হলো
আৰু
বাকী তোমালৈ ফোন কৰিলো কথা এটা আলোচনা কৰিবলৈ
পোৱাচ বও
এতিয়া তোমাৰ আমাৰ বজাৰতে হওক বা আন বহুতো ঠাই আমাৰ মূল্যয় বৃদ্ধি হৈছে
হয়
মূল্যবিধ বিশেষভাৱে বহুত মানে বহুত বাঢ়ি গৈছে তোমাৰ ইয়াৰ কাৰণৰ নিৰ্মূল কৰা কাৰণসমূহ তুমি কে কেনেধৰণৰ হল হবা
মূল্যবৃদ্ধি বা মুদ্ৰাস্ফীতি মানে বৰ্তমানৰ সমাজৰ এই আৰ্থিক সমস্যাৰ বাবে দেখা দিয়া পৰিলক্ষিত হৈছে
হয়
আৰু ইয়াৰ নিয়ন্ত্ৰণ বুলি ক'বলৈ হ'লে তোমাৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰেও বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব পাৰে
হয়
তুমি ধৰা উৎপাদন আমি বৃদ্ধি কৰিব লাগিব যিটো বস্তু তোমাৰ মূল্য বৃদ্ধি হৈছে সেই বস্তু আমি উৎপাদন বেছি কৰিব লাগিব বা যিটো বস্তু মানে বজাৰত মানে মূল্যটো বেছি হৈ যায় সেই বস্তুবোৰ তোমাৰ যোগানটো নিশ্চিত কৰিব লাগিব
হয়
আৰু তোমাৰ এ যিখন কলা বজাৰ বুলি আমি ক যিটো মানে ব্লেক পানীৰ ব্যৱস্থা সেইটো আমি ৰোধ কৰিব লাগিব আৰু তোমাৰ কিছুমান এনেকুৱা কৃত্ৰিম মূল্যবৃদ্ধি ব্যৱস্থা বৰ্তমান পৰিলক্ষিত হৈছে
হয়
সেইবোৰ নিৰ্মূল কৰিলে তোমাৰ এই মূল্য বৃদ্ধিৰ সমস্যাটো কিছু পৰিমমানে হলেও তোমাৰ ৰোধ হ'ব বুলি মই আশাবাদী
তুমি বস্তু এটা চ যেতিয়া এখন চৰকাৰী আঁচনি আমাৰ সমাজত মুকলি কৰি দিয়ে সেই সময়তে মূল্যবৃদ্ধি অধিক পৰিমাণে বৃদ্ধি পাবলৈ ধৰে
হয়
সেই আমাক আমি যিটো চৰকাৰী আঁচনি আমাক দিয়ে সেই সেই চৰকাৰী আচনিখিনি আমি যিখিনি টকা বা যিখিনি বস্তু লাভ কৰো সেই খিনি বস্তু আমাক দিবলৈ মূল্য বৃদ্ধি বৃদ্ধিটোৰ পৰা চৰকাৰে আমাক লুণ্ঠন কৰি লয়
হয়
তুমি এইটো ভাল বুলি ভাবানে তুমি
সেইটোতো ভাল বুলি তুমি কেনেক ক'বা যদি তোমাৰ এনেকুৱা হৈছে বৰ্তমানে চাব যা পেট্ৰলৰ দাম গৈ গৈ এক লিটাৰ পেট্ৰলৰ দাম এশ সাত টকা হৈ যায়
হয়
চৰকাৰে আমাৰ সাধাৰণ জনসাধাৰণৰ পিছত ওপৰত ইমানে শুল্ক অৰ্থাৎ ইমানে টেক্স বঢ়াইছে যে সাধাৰণ জনতাই বা সেইসমূহ ক্ৰয় কৰিবলৈ এশবাৰ ভাবি চাবলগীয়া হৈছে।
গতিকে এই ক্ষেত্ৰতনো চৰকাৰৰ এই পদক্ষেপক তুমি ভাল বুলি কেনেকে ক'বা
নিশ্চয় এ ইয়াৰ ওপৰত যদি কিছু ব্যৱস্থা গ্ৰহণ কৰা যাৰ জৰিয়তে তে জনসাধাৰণ উপকৃত হ'ব পাৰে তেন্তে সেই পদক্ষেপকহে আমি আদৰণি সুৰক্ষা বুলি গ্ৰহণ কৰিব পাৰো।
হয়, এতিয়া এখন চৰকাৰী আঁচনি দিবলৈ যাওঁতে আমাৰ বহুতো টকা প্ৰয়োজন হয় হয়
হয়
টকা সমূহ আমাৰ চৰ চৰকাৰেও আমাৰ পৰাই সেইখিনি টকা পায়
হয়
আমাৰ সেইখিনি যদি বিনামূলীয়াকৈ এখন আচনি দিবলৈ যোৱা হয় তেতিয়া আমাৰ চৰকাৰৰ যিখিনি মূলধন, সেইখিনি আমাৰ গো তে অসম বা অসমৰ লোকসকলক দিবলৈ মানে প্ৰত্যকৰটো প্ৰত্যকৰটো একে গোটেই সেই আঁচনিখন নাপায়। আঁচনিখন প্ৰযোজ্য বা মানে, উপযুক্ত ব্যক্তিকহে দিয়া হয়।
হয়।
সেই এজন ব্যক্তিক দিবলৈ জাওতে তেওঁলোক এই যোনজন ব্যক্তি আঁচনিখন পাব তেওঁলোক লোকৰ বাদেও আন আন লোকসলেও সেই সম মানে সেই আঁচনিখনৰ নামত বহুতো ধন মানে তোমাৰ লুণ্ঠন হোৱা দেখা যায়।
হয়।
এ তোমাৰ মূল্য বৃদ্ধিৰ বহুত কাৰণো আছে বাৰু। তেনেকে তুমি চাবলৈ গ'লে, তোমাৰ জনসংখ্যাৰ বৃদ্ধি।
হয় হয়।
আৰু তোমাৰ এটা বস্তু, তোমাৰ উৎপাদনৰ তুলনাত চাহিদা যিটো বৃদ্ধি হয়। আৰু আমাৰ যিবোৰ ৰ'মেটেৰিয়াল কেঁচা সামগ্ৰী। এতিয়া ধৰা আমি একোজন ছাত্ৰ হিচাপে আমাৰ বহী, কাগজ এইবোৰ আমাৰ অতি প্ৰয়োজনীয় সামগ্ৰী।
হয়।
বাঁহ, কেঁচা সামগ্ৰী হিচাপে যি বাঁহৰ আৱশ্যক। তাৰ মূল্য বৃদ্ধি হৈ গৈছে বা পৰিবহনৰ ব্যয়টো বৃদ্ধি হৈ গৈছে। সেইবোৰেই এক্সুৱেলি মূল্য বৃদ্ধিৰ কাৰণ বুলি আমি ধৰিব পাৰোঁ।
আৰু এই মূল্য বৃদ্ধিৰ ফলত তোমাৰ সৰ্বাধিক সমস্যাৰ সন্মুখীন হৈছে, কেৱল নিম্ন আৰু মধ্যবিত্ত মানে সেইখিনি লোকসকল।
হয়।
যিসকলে মানে তোমাৰ সীমিত উপাৰ্জনেৰে, পৰিয়ালটোক পোহপাল দি আছে।
হয়।
আৰু তোমাৰ শিক্ষাৰ খৰচ। বা চিকিৎসা খৰচ, জীৱন নিৰ্বাহত তোমাৰ যিখিনি খৰচ হয়। যাৰ ফলত আৰ্থিক অসমতা বৃদ্ধি হোৱাৰ পৰিলক্ষিত হৈছে।
হয়, এতিয়া তোমাৰ দে দেখিবলৈ পোৱা যায় যে, আমাৰ যিখিনি উৎপাদনৰ সামগ্ৰী। আহ, যিখিনি আমি নিজে উৎপাদন কৰি ল'ব পাৰোঁ।
হয়।
কিন্তু আমি সেইখিনি উৎপাদন নকৰি, বাহিৰৰ পৰা এইখিনি আমি আমদানি কৰিবলৈ চেষ্টা কৰোঁ। সেই আমদানিৰ আমাৰ, যি বস্তুটোৰ যিটো উপযুক্ত মূল্য। সেইটো আমাৰ বাহিৰৰ পৰা অহাৰ লগে লগে সেই মূল্যটো অধিক পা-পৰিমণৰ বৃদ্ধি হয়।
হয় হয়।
সেই বস্তুতটো আমি যদি নিজৰ জেগাতে মানে, উৎপাদন কৰোঁ। এতিয়া মই ভাবোঁ, বহুতো আমাৰ মূল্যতো হ্ৰাস হ'ব।
হয়।
এতিয়া এইখিনি নিৰ্মূল কৰিবৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ লোৱা। দেখা গৈছে কিন্তু, পদক্ষেপবোৰ গ্ৰহণ কৰিছে যদিও একেলগে
ফলবহু অহ, ফলবহু হোৱা দেখা যোৱা পোৱা নাই।
হয় নিয়ন্ত্ৰণ কৰিবলৈ কিন্তু নিয়ন্ত্ৰণ হোৱা নাই। দিনক দিনে তোমাৰ পেট্ৰ'ল দাম আহ গেছৰ দাম বা তোমাৰ পাইকাৰী যিবোৰ। সা সামগ্ৰী সেইবোৰৰ দাম বৃদ্ধি। হৈ গৈহে আছে, কিন্তু সেইসমূহ নিয়ন্ত্ৰণ এতিয়ালৈকে হোৱা নাই।
হয়।
যাৰ ফলত কিবা এটা বস্তু কিনি খাবলৈ হ'লে তোমাৰ আমি হ'লেও বাঢ়িবলগীয়া হৈছে।
হয়। আমি এই এইখিনি নিয়ন্ত্ৰণ কৰিবলৈ আমি নিজে সজাগ হ'ব লাগিব। আমি নিজে যোনটো বস্তু উৎপাদন কৰিব পাৰোঁ সেইটো বাহিৰৰ পৰা নানি, আমি যদি নিজে উৎপাদন কৰি লওঁ। তেতিয়া আমাৰ মূল্যবৃদ্ধিতটো কমিব, আৰু আমি বহুতো আগবাঢ়ি যাবলৈ সক্ষম হ'ম।
হয়, হয়, আৰু এটা তুমি। এইটো মূল্যবৃদ্ধি যিটো সমস্যা।
হয়।
এইটো অকল অৰ্থনৈতিক সমস্যা নহয়, মানে গ'ম পাইছেনে নাই। এইটো সমাজৰ শ্ৰেণী সকলো শ্ৰেণীৰ লোকৰ এক গুৰুত্ব। গুৰুত্বপূৰ্ণ সমস্যা বুলি ক'ব পাৰি। আৰু এই সমস্যা খিনি আমি একেলগতে কেতিয়াও সমাধান
হয়, অলপ আমি মূল্যবৃদ্ধিতো সমস্যাটোতো সম সমাধানৰ উপায় ইমান নাই।
হয় গোটেইখিনি একেলগে সমাধান সম্ভৱ নহয়, কিন্তু এইটো অকলেও আমি সমাধান কৰিব নোৱাৰো কিন্তু জনসাধাৰণ যদি জনসাধাৰণৰ যদি ব আৰু শাসকীয় পক্ষ যদি একটা থাকে। নিশ্চয় আমি ইয়াক সমাধান কৰিব পাৰিম বুলি আমি, মই আশাবাদী।
মোৰ মতে চ'ব গোটেইখিনি মূল্যয় এটা হ'ব লাগে। মানে যোনটো পৰিমাণ মানে প্ৰত্যেকখন জেগাতে আমি দেখিবলৈ পাওঁ যে প্ৰতিটো বস্তুৰ দাম বেলেগ বেলেগ।
হয়।
যদি প্ৰত্যেকখন প্ৰতিটো জেগাতে মই ভা অসম মানে অসমত বা ভাৰতত ক'বলৈ কৈছো প্ৰত্যয়েকটোতে বস্তুটোৰ মূল্য একেটা হয়। তেতিয়া আমাৰ মূল্যয়টো আমি প্ৰত্যয়েক জেগাতে খাপ খোৱাকৈ দিব পাৰিম। তেতিয়া আমি আৰ্থিকভাৱে অলপ সবল হ'বলৈ সক্ষম হ'ম।
হয়, নিশ্চয়।
এই ক্ষেত্ৰত আমি নিশ্চয় ভূমিকা গ্ৰহণ কৰিম।
হয়, হয়। বাকী তোমাৰ লগত কথা পাতি ভাল লাগিলে। আ, পাছলৈ এই বিষয়ে তোমাৰ লগত আলোচনা,
নিশ্চয়, নিশ্চয়।
তেতিয়া হ'লে হ'ব দিয়া।
ঠিক আছে।